হেল্ল এনে বহি আছো
অ মই এনেই খোজকাঢ়ি ফুৰিছো ইমান গৰম লাইট চাইট নাই
গৰম নেকি
অ খানা পিনা কৰিলা
খানা পিনা নাই কৰা নাই এতিয়ালৈকে।
অ, অ, অ, ‌‌ অ।
আমাৰ, খবৰ খাতি ভালেই তোমাৰ
অ অ মোৰো ভাল বেয়া মাজতে দিয়া
ভাল বেয়া মাজতে নেকি
উম, উম বাকী ঘৰত চবৰে ভালনে
উম ভালেই তোমালোকৰ
আমাৰো ভালেই দিয়া।
অ তোমালোকৰ ফেমিলি কিমান ফেমেলি মানুহ কিমান
ফেমেলি মানুহ আমাৰ জইন ফেমিলি ধেৰ আছে, অ বাৰটা নেকি উম বাৰটা, বাৰটা অ।
অ, আমাৰ তেনেকুৱাই অলপ কম আৰু
অ তোমালোকৰ অ অ মা কি কৰিছে তোমাৰ
ঘৰত আছে, অলপ বাহিৰত
অ', অ'। হেৰি এনে এতিয়া তুমি ফ্ৰী আছানে মানে, ক'ৰবাত ফুৰিব চুৰিব যাবলে কাৰণে টাইম, চাইম পাবানে নাই?
উম, মই অহা সময়ত গৈ, আছোঁ বাৰু মই বাহিৰৰ পৰা গৈ আছোঁ। তাৰপিছত ফ্ৰী আছোঁ আৰু।
অ', হয়, নিকি মানে আমি জুলাই মাহত ফুৰিব যাব পাৰিলোঁ হয়, ন? ইমান গৰম এতিয়া ৱাটাৰফলছ, চোৱাটাৰফল ক'ৰবাত?
জুলাইতে গৈ আছোঁ, জুলাই পোন্ধৰ, বিচ তাৰিখ মানে গৈ আছোঁ।
অ', যাবা নিকি?
উম।
জুলাই আমি নহ'লে ট্ৰিপ এটাত যায় দিওঁ ব'লা।
ব'লা।
ব'লা হেৰিত যাম ন' টাৱাং?
অ', টাৱাং যাব পাৰি।
উম, ধুনীয়া একে ঠাণ্ডা পৰি আছে উম। এনে তাত গ'লে অ', তাত গ'লে আমি থাকিব লাগিবনে নে এদিনততো আহিব নোৱাৰিম ন‌?
একদিনত নোৱাৰিবা, তাত যাওঁতে তোমাৰ লাগিব তোমাৰ ওচ চৌব্বিশ ঘন্টা মান লাগিব, বাৰ ঘন্টা লাগিব আৰু।
অ', আমি পাঁচদিন মানৰ কাৰণে যাম ন?
উম, উম, তেনেকুৱা ট্ৰিপতে গৈ ভাল লাগিব, একদিনতে পুৰা গোটেইখিনি চোৱা নহ'ব।
অ', অ‌', তোমাৰ লগৰ চগৰ ওলাবা, মোৰ লগৰ চগৰ ওলাম।
উম, উম।
এনেকে মিলি যাম আৰু এনে হেৰি তাত তো আমি পিকনিক, চিকনিকো খাব পাৰিম ন?
অ', পাৰিবা। তাত বহুত জেগা আছে ন' ফুৰিবলগীয়া?
উম, ইমান ধুনীয়া জাগা।
উম, মাধুৰী লেকটো বহুত ধুনীয়া।
হম।
যোনটো মাধুৰী লেক বুলি কয়, সেইটো বহুত ধুনীয়া।
অ', যাব অ', অ', চবতে ফুৰিম আৰু ন? মানে জাগাবিলাক একচ লৰ কৰিব লাগে ন' তেতিয়া পিছত জানা জানিম আৰু ক'ৰবাত অকলে যাব হ'লেও-
উম, নিশ্চয়।
উম।
প্ৰথমতেতো গৈ পেলাই আ অলপ হেৰি দৰিয়া লাগিবই মই আপ তোমাৰ দুবাৰমান গৈ আহিছোঁ তাত। পা, দুবাৰ মানে দুবাৰ বেছি হ'ল।
অ', দেন তুমি জানিবাই ন' ৰুম চুম এতিয়া যদি আমি লওঁ দেন এনেই এটা এজ এটা ৰুমত মানে কিমানকে পৰিব মানে?
এতিয়া তুমি অ' এনেকুৱা জইন ৰুমো আছে তোমাৰ এনেকে যদি কোৱা আমি এসপ্তাহ মানৰ কাৰণে বুকিং কৰিম বুলি আমাক ইমান হেৰি ৰুম নালাগে।
অ' আমি মানে উম।
ইমানটো বাজেটত আছে। তেতিয়া মানে সিহঁতে হেৰি ৰুম ৰুম চাই পেলাই কথা আছে আৰু এতিয়া এটা এটা ৰুমত এক দিনত তোমাৰ ল'ব পঁচিশ তিনি হাজাৰ এনেকে কৈয় লয়।
আমি মানে এনেকা কৰিব পাৰিলোঁ হয় চোৱা। এতিয়া আমি ল'ৰা ছোৱালী মিক্স হৈ যাম ন দেন আমি মানে দুটা ৰুম বুক কৰিব পাৰিলোঁ হয়। মানে ডাঙৰ ডাঙৰ ৰুম বিলাক যে থাকে, এটাত মানে ছোৱালী খিনি থাকিব পাৰিলোঁ হয়, এটাত ল'ৰা
হে হে হেই তেনেকুৱাই মই কৈ আছোঁ তোমাক। একদিনত নাই কমেও তোমাৰ অ' তেনেকে এদিন হিচাপে ল'ব নালাগে। তাত গ'লে তোমাৰ এনেকে ল'ব লাগে যে হেৰি অ' ছ ছয় দিনত কিমান লাগিব। তেতিয়া সিহঁতে এৱান হাণ্ডেড অ' ৱান থাউজেণ্ড কৈ এনেকে ল'ব পাৰে ফিফটিন ফিফটি টিন হাণ্ড্ৰেডকৈ ল'ব পাৰে। এনেকুৱা ছিষ্টেম আৰু এক দিনত।
অ' আমি ধৰা এতিয়া দুটা ৰুমত ছয় দিনৰ কাৰণে ধৰা আমাৰ টোৱেল্ভ থাউজেণ্ড মান যাব। যদি ডিছকাউণ্ট চিচকাউণ্ট পাওঁ দেন আমি টেন থাউজেণ্ড বা এইট থাউজেণ্ডমানত পাই যাম।
উম, তেনেকুৱা।
অ' আৰু খানা চানাটো এতিয়া তাতেই পাম আমি ব্ৰেকফাষ্টটো বাৰু তাতে চ'ব হোটেলতে পাই বাৰু।
উম, তাত হোটেল নহয়, তোমাৰ তাত এই হেৰিত কৈ থ'ব লাগিব। খানাটোৰ এক্সট্ৰা তোমাৰ যদি যেতিয়া অৰ্ডাৰ দিয়া। তাতে কেণ্টিন আছে, কেণ্টিনৰ পৰা পঠিয়াই দিয়ে।
অ' আমি তেন আমি মানে ভাল ভাল আৰু ভালকে হেৰি কৰিম এতিয়া লগৰ খিনি যাম ন চবেই মানে ভাল বস্তু হেৰি কৰিম আৰু
উম, উম।
কমৰ সুতে মানে এনে এজনৰ বাজেটো কিমান হ'লে মানে ঠিক হ'ব মানে অহা যোৱা পুৰা ঘূৰা টুৱেন্টি থাউজেণ্ড মান ন লাগিব চাগে ন।
টুৱেণ্টি থাউজেণ্ড, টুৱেণ্টি ফ্ৰাইভ থাউজেণ্ড মানকৈ একজনে লৈ গ'লে মানে চ'ব হেৰি হয় যাব।
অহ'
মানে তাত ফুৰা মেলাও অলপ নিজা নিজৰ এতিয়া বাহিৰাও খৰচ থাকে। হয়নে নহয়।
উম।
সেইটো মিলাই
আৰু মইতো তাতে লুতুৰি খাই থাকিমে খাবই লাগিব মই এইখিনিত যাই পাম। দোকান এখন দেখিলোঁ খামেই সেইখিনিতে যৈ পাম দোকান এখন দেখিলোঁ খামেই।
তেনেকুৱা নহয়। তোমাৰ এতিয়া ৰাস্তাত ট্ৰেভেল কৰি থাকোঁতে, তোমাৰ প্ৰায় খিনি পাৰ হৈ পেলাই দোকান নোপোৱা আৰু তাৰপিছত তুমি একদম মানে ল'লে এক-একবাৰতে ল'ব লাগিব তাত।
অ', হেইটোয়ে মই হেইটোয়ে কৈছো একবাৰতে মানে পুৰা এখন দোকান উঠাই ল'ম আৰু খাই-খাই গৈ থাক থাকিম আৰু ৰাস্তাডাল।
তেনেকে পাৰিবা।
আমাৰ মানে, আমি মানে তেনেকুৱাই আৰু আমাৰ মানে, আমাৰ নহয় মানে মোৰেই, মোৰ মানে মুখখন তেনেকুৱাই। মই যি তেতিয়ালৈকে খাব নোৱা-মানে খাব নাপাওঁ, তেতিয়ালৈকে মোৰ মানে মোৰ মন-চন নালাগিব মই একে এনজয়-চেনজয় নকৰিম আৰু, মোক খালি খোৱাতো লাগিবই আগতে।
অ', অ'। খোৱটোতো চবৰে লাগেই বাৰু যেতিয়া বাহিৰত ট্ৰেভেল এটা কৰিব গ'লে মুখখনত চলি যায়, চলি যায়।
একো নহয় ন, আমি চবেই-চবেই খাম। চবৰে কাৰণে লম আকৌ ন?
অ', অ'।
মই মানে অকণমান বেছিকৈ খাম আৰু একো নহয়।
একো নাই, একো নাই।
তেনেকুৱাই আমি কৰিম ন? আৰু হেৰি এনেই তাত মানে ধৰা তুমিতো থাকি আহছা ন? তাত মানে খোৱা-পিনা, খান-পিনা সেইবিলাক মানে কেনেকুৱা?
তাতে ভালে আছে। তোমাৰ ইণ্ডিয়ান কোকবিলাক তোমাৰ ইণ্ডিয়ানে থাকে না।
উম, উম। মানে এতিয়া ধৰা আমি তাত মানে ধৰা তাৰ ট্ৰেডিচনেল ফুডটো মানে পাম আৰু, ধৰা মইতো নাজানো বাৰু। অৰুণাচল চাইদৰ কোনটো মানে ট্ৰেডিচনেল হয়।
উম।
যোনটো ট্ৰেডিচনেল হয় আমি সেইটো মানে ট্ৰাই কৰিম ন কেনেকোৱা হয়।
অ', পাৰিবা। তাত মানে তোমাৰ এতিয়া বইলটো বেছি চলে।
অ', বইলটো নোৱাৰোঁ খাবলৈ দেই।
তাত ক'ব গ'লে এতিয়া বইল খানাটো উম, বেছি চলে।
অ'। মানে বেলেগ যিয়ে নহওঁক থাকাতো আৰু খানাটো ভাল হ'ব লাগে। আৰু জানা হা এইবিলাক মানে আমি হ তাৰপিছ যাম নহয় হা, তাত মানে কিছুমান হোটেলত এনেকুৱা থাকে মানে তাৰমানে বাট বাথৰুমবিলাক, ওৱাছৰুমবিলাকত বহুত মানে লেতেৰা থাকে জানা?
মোৰ চিনাকি হোটেল আছে ন।
অ', আমাৰ আমি মানে তুমি মানে বেলেগ যি নহওঁক তুমি ওৱাছৰুম বা বাথৰুমটো মানে হেইটো মানে চাফা ল'বা চাফা চাই পেলাই ল'বা ঠিক আছে? তুমি তো এতিয়া গৈ ন, তুমি তোমাৰ চিনাকি আছে তুমি ভাল চাব। উম।
মোৰ চিনাকি আছে না।
অ', মানে বহুত দিগদাৰ হৈ যায়, ওৱাছৰুম বা ওৱাছৰুম-চোৱাচ
ওৱাছৰুমতটো অলপ চেফা লাগেই, মানে এতিয়া যি এসপ্তাহ কেনে থাকিম যে এতিয়া লে লেটেৰা ওৱাট্চৰুম-ওৱাশছৰুম এটা মানুহ এটা গ'লে মানে মুখ মুখে ধোৱ গ'লে অলপতো কিবা-কিবি লাগিব না।
উম
মুখ ধুলেই তেনেকুৱা লাগে যে ৱাছৰুম চৱাছৰুম কৰিব গ'লেতো আৰু বেয়া লাগিব
উম আমি লাগিলে খানাটো লাগিলে খানাটো যিয়ে নহওক তাৰ খানাটো লাগিলে আমি বাহিৰত খাম মানে তাত যদি ভাল নহয় আমি বাহিৰৰ বাহিৰত বেলেগ দোকান চোকানত গৈ পেলাই খাম কিন্তু তাত মানে আমাক ৱাছৰুমটোত চাফা লাগে আৰু
ওম ওম ওম নিশ্চয় মই চাই দিম দিয়া তেনেকুৱা
উম চাবা এনে তোমাৰ লগৰ চগৰ গলে কেইটামান যাব বাৰু
মোৰ লগৰ চগৰ গ'লেতো ছটামান যাব মোৰ লগৰ মোৰ লগৰ এনেকে লগৰ ছোৱালী ল'ৰা এনেকে মিলাই পেলাই
অঁ অঁ মোৰো ওলাব চাগে ছটামানেই
ছটামানে ন
উম উম
একো নাই
আমি যাম আৰু তেনেকে
আমিও প্লেন কৰিয়ে আছিলো বাৰু
অ প্লেন কৰি আছিলা নেকি
অঁ
কৰি ল'বা তোমালোকৰ প্লেনটোত ন
আহ অ অ নিশ্চয়
আমি ছয়টা তোমালোকে ছয়টা বাৰটা
বাৰটা তেতিয়া তোমাৰ এতিয়া গাড়ী বুকিং কৰিবানে নে এনেকুৱা হেৰি বাছ চাছত যোৱা হব
গাড়ী মানে আমি বাছ চাছত যাম এতিয়া যদি গাড়ী বুকিং কৰো হা ধৰা আমি এখন কাৰ বুকিং কৰিলোঁ তাত মানে আমি একে বাৰটা হেৰি নহ'ম ন তেতিয়া মানে এনজয়টো কৰিব নাপাম জানা আমি যদি এতিয়া বাছ চাছত যাওঁতেতেন আমি চবেই একেলগে যাব পাৰিম ন আমি এনজয় কৰি কৰি যাব পাৰিম ধুনীয়াকে উম দিয়া হ'ব ন ৰাখিছো মই মানে ভাত খাওগে
উম উম ঠিকে আছে দিয়া
অ অঁ দিয়া